অ
হেল্ল
কি কৰিছা?
গেটবেল মাৰি আছোঁ।
কি খবৰ? খব অ পৰিলানে
কৰিলো কৰিলো
কি খালা?
বয়লাৰ মাংস ভাত দাইল
কোনে বনাইছিলে?
গৰম কেনেকুৱা?
ট্ৰিপল ওৱান
ইয়েচ
আচ্ছা। আৰু একচোৱেলি লাইক?
আৰে আচলতে একচুৱেলি লাইক হয় বুলি একচুৱেলি টুৱেন্টি নাইন ডিগ্ৰী চেলচিয়াছ বাট ফিলছ লাইক থাৰতি চিক্স ডিগ্ৰী চেলচিয়াচ
কম নেকি টুৱেণ্টি নাইন
ইয়েচ
আমাৰ ইয়াত ফৰটি মান হব।
হুহ ফতুৱা
অ য়া
ইহত
সঁচাকে অয় মই মিছা কথা নকওঁ। প্লিজ মোক বিশ্বাস কৰা।
না
কিয়নো?
টুৱেন্টি নাইন বা থাৰ্টি হব তাটো। তাতকে বেছিটো এনেও নহব। মই ডিব্ৰুগড় ৰিচেন্টলি তোৰ নেট বেয়া নেকি? তোৰ নেটটো বহুত দিগদাৰ দিছে
ডিব্ৰুগড় কেতিয়া গৈছিলা?
হল দিন
এবছৰৰ আগত
না, না, নাহ।
উ
উম উম
কেতিয়া গৈছিলো কেতিয়া গৈছিলো এক চেকেণ্ড
আৰু যাবা
মই গৈছিলোংক কৰ হেৰিয়ত
তোমাৰ মই গৈছিলো কৰ তাত তোমাৰ কেই তাৰিখে মাৰ্চৰ ষোল্ল তাৰিখে
ঠাণ্ডা পৰে
নাই নাই ইয়াত তেতিয়া গৰমে আছিলে দে।
তুমি বিদেশত থাকা নি?
হয়
বিদেশৰ পৰা ডিব্ৰুগড়লৈ আহিছিলা
শান্তি পাও
বিদেশী আত্মা মানে কি?
সেইটো বিদেহী আত্মা বুলি কয় বিদেশী নকয়
বিদেশ
ইয়েছ মানে যাৰ দেহ নাই দেহ মিন্ছ বডি অনলি আত্মা ইয়েছ যেতিয়া তোৰ বডিটোৰ পৰা আত্মাটো ওলাই যাব তেতিয়া তোৰ সেইটো বিদেহী হৈ যাব। মানে কোনো এটা আত্মা যাৰ দেহা নাই
অ আৰু যাৰ দেহা আছে সিহঁতৰ মানে
এ ডেট ফিক্স সেইটো কি হব আহ আহহ
কোৱা
চেষ্টা কৰা মনে মনে নাথাকিবা
খাট মাহ আাত মাহ নাথাকিলেটো খাত মাহ হৈ গ ন
সাত মাহ
খাতমা-খাতমা খাতমা খাতমা মিঞ্চ খতম।
অ, তোমাৰ সৰু থাকোঁতে যেতিয়া তোমাক, মানুহে সুধিছিলে তোমাৰ ডাঙৰ হৈ কি বনিব মন, তুমি তেতিয়া কি কৈছিলা?
মানুহ।
এতিয়া বনিব পাৰিলানে মানুহ?
নাই পৰা।
কি বনি আছা, জন্তু। কোনটো জন্তু তোমাৰ প্ৰিয়।
কত।
তাৰ পিছত
চব।
না, এটা কোৱা।
এখেতে ফাৰ্ষ্ট। কুকুৰ, তাৰ পিছত চব বেলেগ যি জীৱ-জন্তু আছে মেকুৰী, গৰু, ছাগলী চব।
আৰু কোনটো জন্তু তুমি চবতকে বেয়া পোৱা।
বেয়া পোৱা জন্তু। বেয়া পোৱা জন তোৰ নাই দে একো। কিন্তু মানে ভেঁকুলীটো দেখিলে অলপ কিবা লাগে।
ভেঁকুলী আৰু বেংৰ মাজত পাৰ্থক্য কি?
ভেঁকুলী যোনবোৰ মাটিত থাকে বেং যোনবোৰ পানী আৰু মাটিত দুটা থাকিব পাৰে।
আমাৰ যে জোতাৰ ভিতৰত সোমাই থাকে সেইটো ভেকুলী নে বেং?
সেইটো ভেঁকুলী।
দেখিবলৈ বেলেগ থাকেনে ।
দেখিবলৈ অলপ বেলেগ থাকে, ভেকুলী হোৱা পিঠিত মানে এনে গুটি উঠা মানে তাত স্কীনটো ড্ৰাই থাকে মেক্সিমাম কিন্তু বেংটো গ্ৰীণ চিন গ্ৰীণ কালাৰো থাকিব পাৰে বা সি অলপ মানে বডীটো অলপ ইউ ন ৱেট থাকে।
তোমাৰ নিচিনা মইও ভেঁকুলী বেয়া পাওঁ।
মো গা চা গিছ-গিছাই যায় পতককে ভৰিত জঁপিয়াই দিলে।
মোৰো।
বেলেগ প-পদা চাচ ক-ক। মোৰ গাত পৰিলেও কেচ নাই, অতৰাই দিম।
মানে অলপ আছে, পতককে পৰিলে হয়-হয়। মই তোমাৰ
আৰু জোকটো জোকটো জোকটো।
জোকৰ লগত বাৰু আমাৰ খেলা নাই।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
হয় হয়।
গাঁৱ মাতে ডাঙৰ দেখিব হয়।
হয় হয়। বহুত কথা জানিব পাৰিছো তোমাৰ।
ধন্যবাদ।
উ মোৰ ৰুমত। আমাৰ ঘৰত ফেন নাই অথনি
কিয়? চহৰত থাকে ফেন নাই।
চহৰত আছো কিন্তু চহৰত থকা প্ৰত্যয়েকজন ব্যক্তি
ক গি ঘৰত ফেন থাকিব লাগিব।
আৰিক হাৰজ মোৰ নাম কি? আৰ্থিকভাৱে
হে হে হে
আৰ্থিকভাৱে
সক্ষম
কি?
আৰ্থিক
ভাবে, হয় হয় সেনেকুৱাই। অথনি মায়ে গৈছে, এৰ বাথৰুম চাফা শৌচালয় চাফা কৰিবি যা, লগৰ আহিব সিহঁতৰ ঘৰ বোৰ কিমান চাফা চাফা কেইটা। মই কৈছো সিহঁতৰ বাঁহৰ ঘৰ।
চি। অ, চৰি চৰি চৰি একো নাই বাহক। ঘতো থাকিলে ভাল মানুহ।
মানে, এক্চেলি নহয় হয়। মই মানে হয় সেনেকুৱা।
মতলব মই সুধিলো তই কবি বুলি আহ, হেৰি বাঁহৰ লেট্ৰিন বুলি কিন্তু তই কৈ দিলি ঘৰ, তাৰ পিছত চিটো ফতকে ওলাই গল। ঘৰৰ পৰা লেট্ৰিন ফোনটো ভাল থাকিব লাগে ভাই। মই সেইটো এটা প্ৰব্লেম আছে দেই। নহয় মই কি আমি আমি? আছ আছ
হম।
আমি ভাই আমি এনেকে ক'ব লাগিব আছ ব্ৰ' আছ।
আচ্ছা, আমি ককাইদেউ আমি।
অসমীয়াত সেইটো একেই এক একে একে বুলি ক'ব লাগিব, একে মোৰ একে ককাইদেউ একে। হয়।
ইংলিছ ইং অসমীয়াতে কিছুমানৰ এক কি দে চেম
অ', একে দে চেম। চেম টু চেম। একেই একদম, একদম একেই।
আৰু বেকগ্ৰাউণ্ডটো কিবা এটা আছিল।
তাৰ পিছফালৰ বেকগ্ৰাউণ্ডটো চা না কি মজা।
হ হ আচৰিত নহয় জানো এইবোৰ।
হম। হয় দেই।
শিকিব লাগিব ভালকে ক'বলে।
নহ'লে ন'। জানিলে নক'ব লাগে।
ফ্ৰণ্টটে আছোঁ।
হয়, মই পিছফালে বেকতে আছোঁ।
মোৰ বেকচাইডে পিছফালে আছি বেক পিছফালে বেকছাইডে আছে।
উম। বহুত এটা সৰু ফেন লগাই থৈছোঁ। আপুনি আৱাজটো শুনি পাইছে নেকি?
কিবা এটা আপ মাৰি আছে, ছাউণ্ড এটা।
সটো ফেনে হয়। আহ বতাহটো বেছিকে দি, আপুনি নাজানে নেকি মহিলাক বয়সতো সুধিব নাপায় বুলি
উ হয় নেকি?
হয়। মই আপোনাক সুধিলো জানো আপুনি কিমান টকা উপাৰজ
সুধিব পাৰে আপুনি মই শুন্য বুলি ক
হয় নেকি?
হয়।
মোৰ বয়সটো হৈছে ষোল্ল বছৰ বুলি ইয়াত নকওঁ।
উম কাৰ্য়াত কামটো কৰিলে ওঠৰ বছৰ লাগে।
হয়।
ত ধৰি লওক ওঠৰৰ পৰা পঁচিশৰ ভিতৰত কিবা। কোৱা।
আপোনাক বুলি কৈ দিছো আৰু কিনো লুকাম আৰু আপোনাৰ পৰা
উম তাৰপিছত সে হে
আহা
কোৱাচোন-
হা
তাৰপিছতে তেইছ বছ মানে পোনাৰ জন্ম হৈছিল দুহেজাৰ তিনি চনত।
নহয় মোৰ জন্ম আছিল দুহেজাৰ বাইশ চনত।
দুহেজাৰ তিনি চনত। মোৰ বয়স চব্বিশ বছৰ।
অ মাই গদ, অ মই ভগৱা পান
লৰাৰ বয়স চব্বিশ এইবাৰ নাইনত পঢ়ে, ছোৱালীৰ বয়স তেইশ মেট্ৰিক দিব।
নাপায় নহয় সেইবোৰ কব।
হা হা
আৰু বিয়া বাৰুৰ কথা কি ভাবিছে?
মই নাপাতো বুলিয়ে ভাবিছোঁ।
ঠেট, সেনেকে কবলৈ নাপায় নহয়। ডাঙৰ হৈছে এতিয়া বয়স পছে ভাব আৰু
একো নাই নপতাকে মানুহ তাকে ডাঙৰ হল বুলি পাতিবই ল বুলি কয় মতকা
কথা নাই ডাঙৰ হলে আপোনাকে লাগিব ন
নালাগে ইমান খিনি বৃদ্ধাশ্ৰম আছে
পিছত অকলশৰে অকলশৰীয়া
বেয়া নহয় ন অকলে কৰি দিব?
জীৱনটো আপোনাৰ গুজাৰিবলৈ কষ্ট হব
কষ্ট নহয় ইমান দিনে যেনেকে গুজাৰিলো সেনেকে গুজাৰি দিম
এতিয়াতো আপুনি ডেকা হৈ আছে ন
উম